শুনা পাইছানে তুমি?
শুনিছা নে?
হয় হয় শুনা পাইছো, তুমি শুনা পাইছা?
হয় মইয়ো শুনা পাইছো।
শুনিছানে?
হয় হয় মই শুনিছো।
মোৰ, হয় ভালনে তোমাৰ?
হয় মই ভালে আছো, তুমি কেনে আছা?
শুনিছানে? ময়ো ভালে আছো, বাৰু কি? কি কৰিছা? হয়, কি কৰিছা?
মই এনে আছো, হয় মই এনে আছো দুপৰীয়াৰ ভাত পানী খাৰো, তুমি কি কৰিছা?
ময়ো আছিলো এনে অলপমান ভাত পানী খাই উঠি তাকে ভাবিলো এটা অ', মানে তোমাক ফোন কৰো নেকি? এ আজি ভাবি আছিলো তোমাৰ, এ আমাৰ-আমাৰ যিহেতো ছাত্ৰ ছাত্ৰী জী ৱনত তোমাৰ শিক্ষকৰ অকল ছাত্ৰ ছাত্ৰী বুলি নহয়, সকলোৰে জীৱনত তোমাৰ শিক্ষকৰ, এটা মানে নিজস্ব ভূমিকা থাকে দিয়াচোন। তাকে ভাবি আছিলো আজি অলপ, শিক্ষকৰ মানে গুৰুত্বৰ ওপৰত কথা পাতো নেকি, কি কোৱা?
মানে তুমি এটা ভাল বিষয়ে বাছি হৈছা, মানে যিহেতু সমাজত মানে আহ উম শিক্ষক এজন মানে বহুতে সন্মানীয় ব্যক্তি, মানে সকলোৰে মানে অ, মনত শিক শিক্ষকৰ প্ৰতি সন্মানটো এটা বেলেগ আহ এটা মানে বেলেগে সন্মান থাকে, আহ তেওঁলোকে মানে আমাক জীৱনৰ পথ প্ৰদৰ্শন কৰে, বা আমাক ভাল পৰামৰ্শ দিয়ে, আহ সেই তুমিতো ভাল বিষয়ে বেছি লৈছা।
হয়, যিহেতু ধৰা, শিক্ষক শিক্ষকে আমাৰ ধৰা জীৱনত আগবাঢ়ি যাবলৈ যেনেকে তুমি ক'লা পথ প্ৰদৰ্শন কৰি দিয়ে, আমাক এজন আদৰ্শ দেশৰ নাগৰিক হিচাপে প্ৰতি নিশ্চিত হোৱাৰ বাবে আমাক, আহ গঢ়ি তোলে, বা আমাৰ সকলোৰে এজন মানুহৰ মানে, তেওঁলোকে মানে শিক্ষাৰ জৰিয়তে আহ একো একোজন মানুহৰ জী জীৱনটো গৰ গঢ়ি তুলে, আৰু, তোমাৰ কয় ন' যে আমাৰ সমাজত কোৱাই হয়, উম, মানে তোমাৰ ধৰা পিতৃ-মাতৃয়ে আমাক জন্ম দিয়ে, কিন্তু শিক্ষকে, আহ ধৰা এজন শিশুক বা এজন বালকক আহ সঠিক জ্ঞান হওঁক, মূল্যবোধ হওক, বা জী জীৱনৰ যিখিনি পথ সেই পথ খিন যদি দেখুৱাই দিয়ে, আমি আমাৰ লক্ষ্যত উপনীত হ'বলৈ বাবে আমি শিক্ষা অৰ্জন কৰিবই লাগিব, আৰু সেই শি সেই শিক্ষা আমি, এই শিক্ষকৰ পৰাই আমি অৰ্জন কৰিব পাৰিম, এজন শিক্ষকে আছে যোনে আমি যদি জীৱনত আমাৰ, আহ পথ উম, মানে ধৰা বাচি ল'ব নোৱাৰো বা আমি পথ উম, হেৰুৱাই যাওঁ, তেতিয়া মানে আমাৰ সেই শিক্ষকে আছে, যে শিক্ষক য'ত আমাক শিক্ষা ভাল শিক্ষা প্ৰদান কৰি বা আমাক আহ, আদৰ্শ দেখুৱাই পিনে কেনেদৰে আমি আমাৰ লক্ষ্যৰ পথত আগবাঢ়ি যাব পাৰো সেই পথটো দেখওুৱাই দিয়া, নহয়নে?
হয় ঠিকেই কৈছা, আৰু মানে এজন শিক্ষক কেৱল পাঠ্যপুথিৰ পাঠেই নহয় পা পাঠেই নিদিয়ে, মানে আমাক উম, জীৱনত বহুখিনি কথাই শিকায় যেনে, শৃংখৰা দায়িত্ব বোধ, সততা, সময়ৰ মূল্য আৰু মানে মানৱীয় গুণসমূহো শিকায়, তেওঁলোকে যে আমাক পাঠ্যপুথিৰ জ্ঞান খিনিয়ে দিব সেইটো নহয়, তেওঁলোকে মানে পঠ্যপুথিৰ জ্ঞান বাহিৰও, উম, আমি কেনেকৈ থাকিব লাগে, আমি কেনেকোৱা আচৰণ কৰিব লাগে, বা আমি কোনটো কৰিলে উচিত হ'ব, কোন কোনটো কৰিলে অনুষ্ঠিত হ'ব, আমি আম কি কৰিলে জীৱনত আগবাঢ়ি যাব পাৰিম, বা টো পথত গ'লে আমি ভাল চিন্তা কৰিব পাৰিম, মানে আমাক বহুত খিনি সামাজিক মূল্যবোধ হওক বা জীৱনত যিবোৰ মানে জ্ঞান আমাৰ কামত আহিব, সেই সকলোবোৰ শিকাই আ আমাক মানে আমাৰ, অকল শিক্ষকে
হয় হয় একেবাৰে সঁচা কথা কৈছা দে, কাৰণ আমি একো একোজন ছাত্ৰ-ছাত্ৰী হিচাপে ধৰা আমাৰ জীৱনতো শিক্ষকৰ গুৰুত্ব যথেষ্ট খিনি দিয়াচোন, তোমাৰ এজন ভাল শিক্ষক শিক্ষকে মানে ছাত্ৰ-ছাত্ৰীৰ জীৱনত, আজীৱন প্ৰভাৱ পেলাই বুলি মই ভাবো, আহ তেওঁলোকৰ ধৰা যিখি খিনি উপদেশ থাকে, সেইখিনি মানে আমাৰ জীৱনত বহু সময়ত মানে, বা বহুকেইটা জটিল সময়ত এ মানে, বহুখিনি সহায়ও কৰে, কাৰণ তেওঁলোকৰ যিখিনি উপদেশ থাকে বা পৰামৰ থাকে সেই উপদেশ পৰামৰ্শ মতে যদি আমি আমাৰ জীৱন, জীৱনত মানে আগুৱাই-আগুৱাই যাওঁ তেতিয়া মই ভাবো যে যিখিনি, আমাৰ জীৱনত কঠিন পৰিস্থিতি থাকে, সেই পৰিস্থিতি খিনি মানে পাৰ কৰি আগুৱাই যাবলৈ আমাৰ উম, কেতিয়াও মানে একো সমস্যা নহয়, বা এ আমি একো সমস্যাৰ সন্মুখীন হ'ব লগীয়া নহয়, বাৰু তুমি কোৱাচোন তোমাৰ জীৱনত কোনো তেনে মানে এজন শিক্ষক আছে নেকি, যাৰ প্ৰভাৱ তুমি মানে আজিও মানে অনুভৱ কৰা।
মানে এজন শিক্ষক আছে, যোনে অ, মানে মোৰ বিদ্যলয়ৰ এজন শিক্ষকে সদায় মোক পৰিশ্ৰম সততা, আৰু মানে উম মানে সময়ৰ মূল্য শিকাইছিল। বা মই যদি কিবা ভুল কাম কৰোঁ মোক মানে সদায় আঙুলিয়াই দিছিল, আ, মানে তেওঁ মানে সকলো ছাত্ৰ-ছাত্ৰীকে মানে সমান দৃ ছিল, অকল মোকেই নহয়, সকলো ছাত্ৰ-ছাত্ৰীকে মানে আ ভাল গুণবোৰ শিকাইছিল, সেই শিক শিক্ষাই মানে মোক এতিয়াও আগবাঢ়িবলৈ সাহস দিয়ে। মই যদি কোনোবা এটা কাম নোৱাৰো বা যদি এটাত ভুল কৰো, তেন্তে মানে তেওঁৱে সদায় মোক মানে ভাল পথ দেখুৱাইছিল, বা মানে আগবাঢ়ি যাবলৈ স-সাহস দিছিল, তেওঁৰ আদৰ্শবোৰে মোক এতিয়াও মানে সহায় কৰি আছে, জীৱনত আগবাঢ়ি যাবলৈ আৰু মানে শিক্ষকসকলৰ দায়িত্ব কেৱল বিদ্যালয়ৰ ভিতৰতে সীমাবদ্ধ নাথাকে। তেওঁলোকে মানে সমাজতো পথ প্ৰদৰ্শক বুলি ক'ব পাৰি, মানে যেনে বহু শিক্ষকে সামাজিক সচেতনতা। আ মানে পৰিৱেশ ক্ষণ স্বাস্থ্য বৃদ্ধিৰ মানে উম, নৈতিক মূল্যবোধৰ বিষয়ে মানুহক সজাগ কৰে।
হয় একেবাৰে সঁচা কথা দেই, শিক্ষকৰ এখন সমাজত কাম যথেষ্টখিনি বুলি মই ভাবো। কাৰণ শিক্ষক এজন তোমাৰ মানে উম, ধৰা শিক্ষাৰ। আ মানে, শিক্ষক এজনে হৈছে শিক্ষাৰ মূল উৎস। আৰু সমাজৰ যেনেকে তুমি ক'লা পথ প্ৰদৰ্শক। হওঁক আ বৰ্তমান সময়ত তোমাৰ শিক্ষকৰ ভূমিকা, আগতকৈ অধিক গুৰুত্বপূৰ্ণ হোৱা যেন। লাগে কাৰণ আজিৰ যিটো মানে ধৰা এই প্ৰযুক্তিৰ যুগ বা ডিজিটেল যুগ, এই ডি ডিজিটেল যুগত ধৰা তথ্য সহজে পোৱা যায়, আমি ধৰা মোবাইল। ফোনৰ পৰা হওক বা, ইন্টাৰনেটৰ জৰিয়তে বা বিভিন্ন ধৰণৰ সামাজিক মাধ্যমৰ জৰিয়তে আমি যথেষ্টখিনি তথ্য লাভ কৰোঁ। কিন্তু সেই তথ্যৰ যিখিনি, যিটো সঠিক ব্যৱহাৰ আৰু সত্য যিটো সত্য, অ মিছ মানে কি কথাটো সঁচা নে মিছা! সেই সকলোবোৰ বিচাৰ কৰাৰ মানে। শিক্ষা, তোমাৰ শিক্ষকেই দিয়ে। কাৰণ তোমাৰ ধৰা অনলাইন মাধ্যম মেৰে বা সামাজিক মাধ্যমেৰে আমি যিবিলাক তথ্য মানে আহৰণ কৰো, সেইবোৰ সঁচা নহ'বও পাৰে বা, বেছি। বেছিভাগ তাৰে মানে সঠিক নহয়। কাৰণ এইটো মানে মই নিজে পাইছো, মোৰ নিজৰ লগতে হৈছে। পৰীক্ষাৰ আগ মুহূৰ্তত যেতিয়া ধৰা। তেনেধৰণে মই, এ সামাজিক মাধ্যমৰ জৰিয়তে ধৰা। কিছুমান তথ্য বা পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে কিছুমান পঢ়ি যাও প্ৰশ্নৰ উত্তৰ কিন্তু, তাৰ প্ৰশ্ন উত্তৰবোৰ, আ মানে তেনেধৰণৰ সঠিক নহয়! আৰু যেতিয়া অম পৰীক্ষ ক্ষাত লিখো, লিখাৰ পিছত মানে যিটো আমি, মই নম্বৰ পাব লাগে সেই নম্বৰটো। মানে সঠিকভাৱে নাপাও, তাৰ পিছত মই গম পালো যে এইটো যিটো মানে, সামাজিক মাধ্যমত যিবিলাক তথ্যবোৰ সেইবোৰ সঠিকভাৱে দিয়া নাথাকে। আ, কাৰণ তাতে যিবিলাক তথ্য দিয়া যায়, সেইবোৰতো তোমাৰ আমাৰ মানুহৰ হেৰি অ', মান মানুহেতো তাতে উ মানে লিখে বা তাতে দিয়ে, বা যাৰ। ফলত মানে সেই তথ্যবোৰ আমি পাওঁ, যেনেকে আজিকালি বিভিন্ন ধৰণৰ সামাজিক মাধ্যমৰ পৰা আমি সেই। সেইবোৰ লাভ কৰিব পাৰো। আৰু, আৰু সেইকাৰণে মই ভাবো যে শিক্ষকে যিখিনি আমাক জ্ঞান দিয়ে বা শিক্ষকৰ পৰা যিখিনি আমি বাৰ্তা পাওঁ সেই বাৰ্তাখিনি আ মানে একেবাৰে সঠিক আৰু সহজ। নহয়নে?
হয় হয়, একেবাৰ গৈছ একেবাৰে ঠিকেই কৈছা তুমি। আৰু মানে আজিকালি কয় যে অনলাইন শিক্ষাৰ। শিক্ষকৰ প্ৰয়োজন কমি গৈছে, মানে তেওঁলোকে এইটো ভুল ধাৰণা লৈ আছে। মোৰ মতে এইটো একেবাৰে ভুল ধাৰণা। কাৰণ মানে, উম আমি ডিজিটেল যুগে হওক বা আমি। আমাৰ যিমানে আধুনিক নহও কিয়, কিন্তু মানে উম আমাৰ শিক্ষকৰ ভূমিকা কেতিয়াও মানে আঁতৰি যাব নোৱাৰে। শিক্ষকৰ ছায়াত মানে আমি এনেকুৱা এটা, পোহৰ পাওক বা মানে উম মানে এনেকুৱা এটা সাহস পাওঁ বা উৎসাহ পাওঁ যিটো, আমাক কোনো ডিজিটেল মাধ্যম বা অনলাইন শিক্ষাই দিব নোৱাৰে। আৰু মানে আ ইণ্টাৰনেটৰ পৰা তথ্য পোৱা যায়, কিন্তু মানে সেই তথ্য বুজি, আ মানে আমি, তেওঁলোকে মানে আমাক ভালদৰে বুজাই নিদিয়ে, কিন্তু আমি সেই সকলোবোৰ বুজি পাও আকৌ শিক্ষকৰ পৰা। আৰু আমি যদি কিবা এটা বুজি নাপাওঁ তেন্তে মানে আমাক, তেওঁলোকে মানে আমাক আ মানে বাৰে বাৰে বুজাবৰে চেষ্টা কৰে বা আমাক মানে সঠিকভাৱে মানে আমাৰ অ মূৰত সোমাই দিবলে চেষ্টা,
হয় হয় একেবাৰে সঁচা কথা দেই মানে শিক্ষকে ধৰা আমি কিবা এটা বস্তু বুজি নাপা পালো অ মানে পাৰে। কেবাৰে বস্তুটো আমাক বুজাবলৈ চেষ্টা কৰি থাকে যাতে আমি সেই বস্তুটো ভালদৰে বুজি পাওঁ এ মানে হি হি তাৰ মানে এজন শিক্ষক যি যিজন আদৰ্শ শিক্ষক বুলি কয় সেই আৰ্দ আদৰ্শ শিক্ষকৰ মাজত আহ মানে ধৰা তোমাৰ এই ধৈৰ্যশীল হক সৎ বা দায়িত্বশীল। আৰু ধৰা মৰমীয়াল এই সকলোবোৰ যে গুণবিলাক থাকে। সেই গুণ বিলাকৰ সমষ্টিৰেতো তোমাৰ এজন আদৰ্শ শিক্ষক গঢ় লৈ উঠে, অ' সেই আদৰ্শ শিক্ষক বুলি ক'লে এহ তেওঁৰ মাজত যেতিয়া এইবিলাক গুণ গঢ় লৈ উঠে। তেতিয়াহে তেওঁ মানে এই ছাত্ৰ-ছাত্ৰীসকল সমান দৃষ্টিৰে চাব পাৰে আৰু তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভেদ ভাও নকৰে বা যে এইজন নিজ জাতৰ বা এইজন বেলেগ ধৰ্মৰ হয় য'ত বেলেগ বৰ্ণৰ সেই জাতি বৰ্ণ হিচাপে মানে তেওঁলোকে একো ভেদ-ভাব নকৰে। তেওঁলোকে সকলো জাতি-জনগোষ্ঠীৰ লোকক এক একেটা শ্ৰেণী কোঠাতে বহি বহাই একেটা শ্ৰেণী কোঠাত পঢ়ায় বা বুজি নাপালে একে ধৰণে এজন উচ্চ শ্ৰেণীৰ মান বোৰক যেনেদৰে শিকাই তেনেদৰে নিম্ন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলকো একেধৰণে শিকায়। অ' তেওঁলোকে বুজি নাপায় বাৰে বাৰে শিকাবলৈ চেষ্টা কৰে যাতে তেওঁলোকে আকৌ আগবাঢ়ি যায় নিজৰ জীৱনত। আহ বা আৰু মানে আজিকালি ধৰা তোমাৰ মই দেখা পাই থাকোঁ যে তোমাৰ আমাৰ যে ছাত্ৰ ছাত্ৰীবোৰ আছে আগতে ধৰা আমি যেনেকে এ এতি এতিয়াও বাৰু দিয়াচোন যেতিয়াই ৰাস্তাই-ঘাটে ছাৰ শিক্ষকসকলক লগ পাওঁ বা শিক্ষক-শিক্ষয়িত্ৰীসকলক তেতিয়া তুমি যি কামতে মানে ব্যস্ত নাথাকোঁ কিয় এবাৰ মানে সেই কাম টো বাদ দি পিনে তেওঁলোকক মাত এষাৰ দিও বা নমস্কাৰ জনাও। কিন্তু আজিকালি দেখা পাই থাকো যে বেছি বেছি ভাগ তোমাৰ ছাত্ৰ-ছাত্ৰীসকলে এ তোমাৰ কি কৰে এ তেওঁলোকে শিক্ষক-শিক্ষয়িত্ৰী পিতৃক সন্মান কৰিবলৈ পাহৰি গৈছে। স্কুলত বাহিৰত দূৰৰ কথা স্কুলতে সন্মান নকৰে। বাহিৰত দেখা পালেও তেওঁলোকে ধৰা নমস্কাৰ নজনাই বা এ উফ অ' হেৰি নকয়, নাজানো কিয়বা তেওঁলোকৰ মাজত এনেকুৱা ধৰণৰ ঘটনাবোৰ সংঘটিত হৈছে। তুমি কি কোৱা এই বিষয়ে?
হয় ঠিকেই কৈছা মানে আমি কোৱা মতে আকৌ শিক্ষকৰে দায়ি নাথাকে ছাত্ৰ-ছাত্ৰী শিক্ষকৰ প্ৰতি মানে বহুতখিনিয়ে দায়িত্ব থাকে। তেওঁলোকে মানে আহ তেওঁলোকে যিবোৰ কথা কৈ সেইবোৰ ভালদৰে মানিব লাগে বা আমাক যেতিয়া আমাৰ উম পঢ়াই থাকে তেন্তে মানে আমি ভালদৰে মনোযোগ দি তেওঁলোকৰ লগত তেওঁলোকৰ কথাখিনি শুনিব লাগে। তেওঁলোকৰ কেতিয়াওঁ মানে কথাবোৰ কেতিয়াওঁ মানে আউকান কৰিব নালাগে বা তেওঁলোকে যি উপদেশ দিয়ে আমি ইমান মানি মানি চলিব লাগে। মানে সময়মতে কাম সম্পূৰ্ণ কৰি তেওঁলোকে যিবোৰ কয় সেইবোৰ আমি মানি চলিব লাগে। তেতিয়াহে আমি জীৱনত সফল হ'ব পাৰিম মই ভাবোঁ।
হয়-হয় একেবাৰে সঁচা কথা দেই। বাৰু আজি তোমাৰ লগত এই কথাখিনি পাতি যথেষ্ট খিনি ভাল লাগিল দেই, যথেষ্ট খিনি জ্ঞানো আহৰণ আহৰণ কৰিব পাৰিলোঁ।
হয় মোৰো বহুতেই ভাল লাগিল।
ঠিক আছে বাৰু আকৌ এটা নতুন বিষয়ত কথা পাতিম, বেলেগ এদিন আজিলৈ সামৰিছোঁ।
হয় ধন্যবাদ।
হয়।